থিচ হেল্ল' কেৰেক্টৰ কেৰেক্টৰ!
হয়।
উহো উ
বাকী ভাল আৰু!
কি কলা? ভালে! তোমাৰ? কি খাবা এতিয়া তুমি, খোৱা বোৱা?
মোৰ খোৱা একো হোৱাই নাই, তাই কিবা এটা খাব লাগিব, ইমান গৰম, ওলাই যাবলে একদম মন নাই অ
উম, নুঘূৰু, ৰুমত একো নাথাকে নেকি? কিবা লগা হলে যে ওলাই ওলাই যাব লাগে!
ৰুমত থাকে, ৰুমত আকৌ মানুহটো থাকো যে, সেইকাৰণে বস্তুখিনি নাথাকে! অকলে বস্তুখিনি থকে থাকিলে হলে।
ফতুআমি নহয় দেই হেৰি অঁ কি কওঁ বুলি ভাবিছিলো ৰবা, আমাৰ ঘৰৰ ওচৰতে মানে, অঁ ছোৱালী এজনী আছে ন মই কৈছিলো এদিন এইটো, অলপ দুখীয়া ছোৱালীজনী হেৰি মানে সিহঁতক ঘৰৰ বস্তু ভালেকেইতা পঢ়াত বহুত ভাল, স্কুলত টিচাৰট তেতিয়া পঢ়াই আছে টিউচন কৰি আছে, কৈছিলো চাগে মই এবাৰ আগতে কেইদিন তোমাৰ লগত কথা পাতিলে
তুমি যে কিতাপ পত্ৰ দিয়া কথা আাছিলে তুমি যে কিতাপ যে কিতাপত্ৰ দিয়া কথা আছিলে
তাৰ পিছতে হেৰি আহ তাই মানে সেইদিখন মই পালো ন পইচা কৈছিলো দুশ কিমান টকা তেহেই
হয়
কৈছিলো যে
হয় হয়
তাৰপিছত মই তাইক কপি দুখন
হয়
এখন হাড্ৰেড ৰুপিজৰ এখন এনেকুৱা ফিফটি ৰুপিজৰ উম কপি দু খন পেইন পেঞ্চিল এনেকে দি থৈ আহিছো নানে মই তাক একো দিয়াই নাছিলো সদায় লগ পাওঁ ন অ মই তোলো তুমি তাই কৈছে আহাম এনেবা বহাচো মই এতিয়া নবহো সন্ধিয়া হৈ গ'ল ন অোলকেইটা লোৱা তুমি পঢ়ি থকা ধুনীয়াকে মই আকৌ আহিম তোমালৈ কিবা লৈ আহিম তুমি মেথছ কৰিবা কপিত কিবা কৰিবা কেইটা লোৱা বুলি দি থৈ আহিছো
এইটো বহুত ভাল কথা এইটো এটা আদৰ্শ হিচাপত
আৰু মোৰ কোনেও কোৱা নাই ঘৰৰ মানুহ তইচোন ঘৰলৈ আহোতে ৰাতি ঘৰত গৈ পালো কৈছে অ দিব লাগে
হয় মই কিবা এটা মই ময়ো বাৰ কপি এখন দিছিল নি বাৰু
তুমি মোক অ পেজৰ কাৰণে যে দিছিলা পইচা অ
হয়
অ তাতে সোমাই আছছে
অ ভালে কইনাা মই কেতিয়াবা আৰু যদি আগলে যদি যাবলগীয়া হয় তুমি মোক ক'বা ময়ো কিবা এটা দিম
হ'ব তাই মেটিক দিব আৰু মানে আৰু ইমানেো নাই ন গোটেইখিনি যোগাৰ হৈছেই চাগে আৰু কেতিয়াবা কিবা এটা ভালকে কিবা এটা কৰিলে কিবা এটা দিম বেগ চেগ এ দিম মই তাইক
অ সেইটো হবই ধৰি লোৱা এতিয়া লিখা পঢ়া যথষ্টখিনি কি চপি তো দ হ'ব ধৰি লওক কলমৰ দৰকাৰ হ'ব এটা কম পাছত
সেইবোৰ চব মানুহে সহায় কৰে কৰিছে ন
হয় হয় কেতিয়াবা পাৰিলে খোৱা বস্তু চস্তু কিবা লৈ যাবা খাবলৈ পহিথাকোঁতে খাব পাৰিবা সেইখিনি এটা বস্তু হয়, তাৰ পিছত আমাৰ ভাৰতবৰ্ষৰ এতিয়া আটাইতকৈ ডাঙৰ প্ৰব্লেম কি হৈছে জানা নে নাই? ফুড চিকিঅ'ৰিটি, টি খাদ্য নিৰাপত্ত তাটো।
নহয়, নহয়। সিহঁতৰ, তাই বৰ হিষ্ট-পোষ্ট। বস্তু খোৱা-বোৱা বৰ ভাল তাইৰ। সিহঁতৰ ঘৰত, এই সিহঁতৰ ঘৰত চব আছে ন, গৰু, ছাগলীৰ পা ত' একো একো বস্তুৰ অভাৱ, সেইটো খোৱা বস্তুৰ অভাৱ, সেইবোৰ নহয়। খালি অ-অকণমান ধৰা ফাইনেঞ্চিয়েলি ধৰা অকমান, অলপ লেম আছে। ভাল সিহঁতৰ বাক এইবিলাক ঠিকেই আৰু কি হয় পঢ়া শুনাত ভাল ন! ত' মানুহে সহায় কৰিবলৈ এনেই আহে আগবাঢ়ি মানে, এনেই আহে। হয়তো, সেইখিনি নিজেও পাৰি অ, তথাপিও আহে মানে বেছ ন! তাতে মোক তাই, এজ এ আই হিচাপে লয় ন! ত-তাই পঢ়ি থকা স্কুলখনতো, মোৰ কথা উদাহৰণ দি থাকে ন! তাই প্ৰাউডলি কয় মাইনাবা আমাৰ ঘৰৰ ওচৰৰ ত' সেইজনী ছোৱালীক যদি মই এ ষাৰ ভাল মাত নিদি মই কিবা এটা নকৰো, ত সেইটো বহুত ভুল কথা
পাৰিলে কেতিয়াবা কিবা কিবি কৰি দেখায় দিবাগে।
অ' দৰকাৰ হলেতো কৰিমেই চব মই।
সেইটোৱে তেনেকেতো এখন সমাজৰ উন্নতি হয়।
উ এতিয়া মই একো তেনেকে কৰিব পৰা নাই কাৰণ কৰিব পৰা হলেতো সকলো সকলো ক্ষেত্ৰত মই থাকিমেই।
তেনেকে তাইক আজি তেনেকে সহায় কৰিলে তাই যেতিয়া দেখিব সেইটোত গৈ। তাই বেলেগ এজনক সহায় কৰিব। তাই যেতিয়া
তেনেকে মোৰ জীৱনত বহুত আছে মানুহক সহায় কৰা অ' মোৰ তেনেকে কোনো ফাইনেঞ্চিয়েলি প্ৰব্লেম কিবা বোলে মোক বোলে সেইটো কেতিয়াও ধৰা হোৱা নাই দেউতাই সকলো সৰাই দিছে তথাপিও মোৰ জীৱনত এনেকুৱা কিছুমান মানুহ আছে সদায় মোক মোক এজ এ ফাইনেঞ্চিয়েলি হেল্প কৰিব নহ'লেও ইমচনেলি হক মেণ্টেলি হক চাপৰ্টটো দিবলৈ সদায় আহিছে মোৰ ঘৰুৱা অকমান সৰুৰ পৰা অকণমান পৰিৱেশটো বেলেগ গতিকে সেই পৰিৱেশ খিনিতে মোক সাহস দিবলৈ বহুত মানুহ আহিছে সেইটো সময়ত যে এইবোৰতো দেখিচাই। গতিকে এইবোৰ মন কণ নিদিবা আৰু নিজে পঢ়া কষ্ট কৰা আগবাঢ়ি যোৱা ওলাই যোৱাৰ ইয়াৰ পৰা সেই মানুহখিনি সেইখিনি কথা শুনিয়ে মই আজি মানুহখিনি আগবাঢ়িছো ত' সেইকাৰণে মই জানো যে মই কিবা কৰিব পাৰোবা নোৱাৰো বা কাৰোবাৰ জীৱনত এনেকুৱা ষাৰ কথা যে কিবা থাকিলে মোক জনাবা আছো কবা তুমি চিন্তা নকৰিবা তুমি পঢ়া তুমি কৰা শেষাৰ বহুত ডাঙৰ কথা। আই এম অলৱেজ মই সদায় মানে গ্ৰেটফুল হৈ থাকিম সেইখিনি মানুহৰ কাৰণে জীৱনত।
সেইটোতটো আজি তুমি সেইখিনি বা তেওঁলোকে তোমাক সেইটো কৰিলে সেইখিনি তুমি শিকিছা তুমি বেলেগক ক'ব পাৰিবাটো। সেইটো তোমাৰ পৰা শুনি বেলেগে বেলেগ কৰিব
উম, মই সদায় মই- মই যিমান জীৱনত বেয়া মানুহ পাইছো সিমান ভাল মানুহ পাইছো আৰু মোৰ জীৱনত ভাল মানুহ বহুত আছে মোক বহুত ভাল দিশে দেখুওুৱা ভাল ক্ষেত্ৰত মোৰ লগত থিয় দিয়া মোৰো ভাল ভবা মানুহ বহুত আছে বেয়া বহুত আছে তাতে ভালো বহুত আছে। মানে মই সেইখিনি কব লাগিব আৰু সেইখিনি বস্তু বোৰে মই মোৰ মাজত যিমান খিনি ভাল আছে পজিটিভিটি সেইবোৰৰ পৰাই আহিছে।
আৰু একচেলি কি জানা, হয় তোমাৰ তুমি তুমি মানুহজনে আজিলৈকে কাৰো একো বেয়া কৰা নাই। কাৰো একো অপকাৰ কৰা নাই। কৰো একো বেয়াাতটো ভবা নাই হয়নে', গতিকে তোমাৰ ক্ষেত্ৰতো, তোমাৰ ক্ষেত্ৰতো সদায় ভালেই হব। সকলোৱে তোমাৰ আপোনে ন মানুহ প্ৰকৃতি।
মানুহ এজনে শিকে কেনেকে কোনোবা মানুহৰ পৰাই শিকে, পৰিবেশ ঘৰ পৰাই শিকে ন? ত', মই ক'ব গ'লে মানে মই মই মই বহুত মই কেতিয়াও মানে মই বেয়া হবলগীয়া একো পোৱা নাই মানে যে মই বেয়া দি ঠিক আছে মই বেয়াই মানুহৰ হিংসা কৰিম আনৰ বেয়াতটো ভাবিম সেইটো দিশে যাব লগগীয়া মোৰ একো হোৱা নাই মই সদায় ভালতো পাই আহিছো ভালো দেখি আহিছো ভালটোক লৈ আহিছো সেইকাৰণে আজি হয়তো তেনেকুৱা, কিন্তু মই কিন্তু এনেই বহুতে কয় ন', মোৰ ষ্ট্ৰাগল মোৰ জীৱনৰ কষ্ট এনেকা কিবা কিবি মোৰ তেনেকে কবলগীয়া বুলি নাই কিন্তু মোৰ বহুত আছে। ‌ মই আজি যদি পিছলে মৰি মোৰ সেই আগৰ ছোৱালীজনীক চাওঁগে সজনী ছোৱালী পঢ়া টেবুলত বহি চিঞৰি-চিঞৰি কান্দিছে এজনী ছোৱালী ভগৱানৰ মূৰ্তিটো বুকুত খাৱতি লৈ বহুত চৰি -চৰি ৰাতি -ৰাতি কান্দে যে মোৰ ইয়াৰ পৰা উলিওৱা মই ক'ত সোমাই আছো আনৰ জীৱনটো এনেকুৱা মোৰ কিয় তেনেকুৱা সেইজনী ছোৱালীয়ে আজি আনতকে বহুত দহ গুণ ভাল এটা জীৱন লৈ আছে আজি যাক লৈ যাৰ দুখ জীৱন দেখি মই ধৰা দুখ কৰিছিলো আজি সিহঁতে সিমান সুখত নাই যিমান মই আছো সুখা সুখ ইমান কৰতে যে নিজৰ মতে আছো এ, কথা নাই নিজে নিজৰ মতে কিবা এটা কৰি থৰে যেনেকে আছো বা ওলাই গৈ পঢ়িও আহিলোগে কিন্তু বহুতেখিনি নাপালে কিন্তু মই আগতে কান্দিছিলো কিন্তু কিন্তু সেই সময়ত মই স্থিৰ থাকি নিজক কামটো কৰি গ'লো কাৰণে হয়তো আজি মই এইটো স্থানত আছো যদি মই সেই সময়ত পঢ়া শুনা বাদ দি বেলেগ দিশে গুচি গলোহেতেন আজি মই সেইখিনি কৰিব নোৱাৰিলো। সেইখিনিৰ পৰা মানে মই নিজক বহুত ইনসপিৰেশচন পাওঁ ত সেইটো সময়ত ভাবি মই ভাবো যে এজনী ছোৱালী কেতিয়াও পিছুৱাই যাবই নোৱাৰে। কাৰণ ন তাই ইমান খিনি পালে ইমান খিনি কৰিলে ভগৱানে তাইৰ লগত আছে গতিকে তাইক আৰু দিব তাই আৰু পাৰিব তাই জাষ্ট কৰিব লাগে তাই আৰু পাব ত মোৰ সেইটো আছে মই যে কেতিয়াও কাৰো আগত তল নকৰো বা কাক কাক কোনো মানুহৰ কথাই মোক একো কৰিব নোৱাৰে কাৰণ মই যিখিনি পাই আহিছো কোনেও পোৱাই নাই গতিকে কোনোবা মানুহে মোক একো কথাই ডাউন কৰিবই নোৱাৰে কেতিয়াও। মই বহুত কনফিডেঞ্চ নিজক লৈ সেইখিনি কথাৰ কাৰ কাৰণ সেইখিনি কোনেও পোৱাই নাই যেনখিনি মই পাই আহিছো মই ভাবো দে বহুতে বহুত বেলেগ ষ্ট্ৰাগল পাইছে কিন্তু মই মোৰ গুৰিখিনিতে যিটো গুৰি মেইন যিটো তোৰ পৰা শিপাটো মেলে তাৰ সেই সময়ছোৱাতে মই বহুত ঘাত প্ৰতিঘাত পাইছো ন ত সেইটো কাৰণে।
সেইটোৱেতো মানুহ কেৱল সংগ্ৰামৰ পৰা শিকে।
সেইটো আৰু নিজৰ জীৱনৰ সংগ্ৰামতকে ডাঙৰ শিক্ষা একো নাই।
ন', এতিয়া তুমি এটা জানা নাই তুমি যদি এখন বাইক চলাইছা বাইকখন তুমি যদি এটা নৰ্মেল ফিৰাস্তত চলোৱা তুমি কেতিয়াও এজন দক্ষ আৰোহী হ'বই নোৱাৰিবা। যদি তুমি এটা বেয়া ৰাস্তাত
মানুহৰ জীৱনত আটাইতকৈ ডাঙৰ বস্তু হৈছে নিজৰ ওপৰত থকা বিশ্বাস নিজৰ নিজৰ কৰিব পঢ়া খিনিৰ ওপৰত নিজৰ কিমান বিশ্বাস। এইটোতো মই কৰি লম। মনে কয় যে মই নোৱাৰিম কিন্তু হলেও নাই ন না এইটো মই পাৰিম। পাৰিম মই -পাৰিম মই পাৰিম সেইজন মানুহক কেতিয়াও কোনেও হৰুৱাব নোৱাৰে বা তেওঁ নোৱাৰা প্ৰশ্নই নাই বিকজ আন এশজনে নোৱাৰা বুলি কোৱাৰ পিছতো তেওঁ জানে যে এইটো কৰিব পাৰিব সেইটো বহুত ডাঙৰ কথা। নিজক আনে মানে বেয়া বুলি নকওঁ কিন্তু তুমি জানা যে নাই নাই মই ঠিকে আছো আৰু নিজক ঠিকেই ৰাখাতটো বহুত ডাঙৰ কথা নিজক ফাঁকি দিয়াাতটো চবতকে ভুল কথা তুমি যদি আইনা ত চাই নিজক মইতো সঁচা কওঁ দেই মই এষাৰ কথা কওঁ মই নিজকে আইনাৰ আগত চাই ভাবো এইজনী ছোৱালী যদি আজি মই বেলেগ হ'লহেঁতেন এইজনী ছোৱালী মোৰ সবতকে প্ৰিয় হ'লহেতেন কাৰণ মই নিজক তেনেকে ৰাখিছো মানে মই তেনেকুৱা কাম কৰিছো বা মই নিজৰ পাৰ্চনেলিটো বনাই ৰাখিছো যে মোৰ বহুত প্ৰিয় এইজনী ছোৱালী বুজিছা নে সদায় আনৰ দৃষ্টি ৰে এনেকে চাবা যে এজনী আজি বেলেগ হলহতেন মই ভাল পালো হেতেন নে নাই মই তেনেকে চাও মোৰ এনেকুৱা লাগে যে ছোৱালী মোৰ বহুত প্ৰিয় মোৰ আটাইতকৈ ক্ল'জ কিবা ফ্ৰেণ্ড হ'ব পাৰিলে আটাইতকৈ ফেভাৰট মানুহ হ'ব পাৰিলেঁহেতেন ত সেইটোৱে কৈছো নিজক প্ৰথমে যদি তুমি ভাল পাবলৈ লোৱা নিজৰ গোটেই বেষ্ট তুমি যাৰ তুমি বেলেগ এজন মানুহক তুমি তোমাৰ বেষ্ট এই মানুহজনৰ এইখিনি চেঞ্জ এইখিনি চেঞ্জ ভাবি থাকা সেই গোটেইখিনি যদি বেষ্টটো তোমাৰ ওপৰত থাকে ন তুমি সেইখিনি বস্তু তোমাৰ নিজৰ আছে সেইখিনি বস্তু তুমি কেতিয়াও মানে নিজক বেয়া পাবই নোৱাৰা কেতিয়াও পাব নোৱাৰা গতিকে কেতিয়াও সদায় নিজৰ ওপৰত কাম কৰা মই যে কৈ থাকো তোমাকো বহুত বাৰ কৈছো নিজৰ ওপৰত কাম কৰা নিজক ঠিক কৰা নিজক ইম্প্ৰুভ কৰা বাকী হ'ব সিমানেই আছিলে কবলগীয়া
উম সেইটোৱেই